হেল্ল', সেয়া আছো এনে, হয়', শুনা পাই আছো।
অ', বাকী তোমাৰ খবৰ কেনেকুৱা?
খবৰ ভালেই।
ভাল- ভাল ন', এ ', এই আচলতে আমি আহ', আজি অকমান কিবা কথা অকণ পাতিম বুলি ভাবিছিলো, ভালকৈ বহুত দিন কথা পতা হোৱা নাই যে', আহ তাকে মানে আমাৰ ইফালে কথা এটা হ'ল নহয়, গম পাইছা নাই? মানে? কি হৈছে? আমা, এইফালে আমাৰ ঘৰৰ পৰা অকণমান দূৰ মানে প্ৰায় অলপ ওচৰতে আৰু মানে কি হৈছে এজন ', -মানুহ-এজনে- ছুইচাইড কৰিলে নহয়, এই আজি তোমাৰ এসপ্তাহ তাহমাহ হ'ল, তাৰপিছত মানে কেচটো কি হ'ল', তাৰ মানে কাৰণটো হৈছে ', -এই আমাৰ ইয়াৰ পৰা মানে লোন এটা লৈছিলে আমাৰ মানে ঘৰৰ ওচৰৰে মানুহ এজনীৰ পৰা আচলতে মানে, সেই বেংকৰ পৰা ল-লোন লোৱা নাছিলে মানে, আচলতে মানে সেই মানুহজনীৰ পৰা ব্যক্তিগত ভাৱে লোন লৈছিল। তাৰপিছত কি হ'ল সেই মানুহজনীয়ে মানে সেই বহুত আগৰ পৰাই মানে এনেকে মানুহক ধাৰ দি আকৌ মানে কি হৈছে, এতিয়া মানে বহুতে এনেকে ধাৰ ধাৰ লোৱা যায়, সেইবা-সেইব সেই কাৰণ সেই সময়ত মানে, অ', মানুহজনক মানে বহুত ইমাৰৰ্জেঞ্চি কে পইচা দৰকাৰ হৈছিল সেইকাৰণে মানু- মানুহজনে ভাবি সেই মানুহজনীৰ পৰা আহ', লোন লৈ লওঁ বুলি ভাবিলে। মানে ধাৰ লৈ লও বুলি ভাবিলে। তাৰপিছত কি হ'ল মানে, সেই মানুহজনীয়ে আগৰ পৰাই মানে অত্যাধিক- অত্যাধিক সুত- সুতত মানে পইচা দিয়ে।
অ'।
মানে পইচাটো অ'- জোখতকৈ মানে আচলতে অকণমান বেছিকৈ লয়।
অ'-অ'। অ'।
ন মানুহজনে সেইকাৰণে অ'- পইচাটো আচলতে লৈ ল'লে।
অ'।
চালে মানুহজনে। তাৰপিছত কি হ'ল আপোনা- আ- দিন মানে, এনেকে বাগৰি গৈছে দিন। তাৰপিছত মানুহজনৰ পইচা মানে, মানুহজনীয়ে মানে আহি-মেলি সে- ঘৰ পাই গৈছেহি যে, পইচা দিব লাগে - পইচা দিব লাগে। এতিয়া মানুহজনৰতো ইমান প- মানে পইচা আচলতে সৰহকে লৈছিলে, বহুত সৰহকে লৈছিলে। প্ৰায় আচলতে অ'- ডেৰ লাখ - দুই লাখ মানৰ ওচৰা-ওচৰিকে লৈছিলে মানে পইচা। তাৰপিছত মানে, এতিয়া মানুহজনীয়ে সদায় আহে, সিহঁতৰ ঘৰলৈ। মানে সিহঁতক মেণ্টেলি অকমান অ'- মেণ্টেলি আচলতে সিহঁতক পৰেচান কৰে মানে। মেণ্টেলি সিহঁতক অ'- মানে ধমকিও দিয়ে।
হয় - হয়।
আচলতে তাৰপিছত সিহঁতৰ ঘৰৰ মানুহক মানে আচ আচলতে ধমকি দিয়ে। অ'- অতি সোনকালে মানে পইচাটো ঘূৰাই দিবলৈ কয়। আচলতে মানে এইবিলাক মানে বহুত দিনৰ পৰা তেনেকে কৈ আহিছে। মানুহটোৱে- মানুহটোৱে মানে এনে সৰু প্ৰাইভেট জ'ব এটা কৰি থাকে। কিন্তু মানুহ সেই কি কৰিব ইমান মান মানুহজনেটো ইমান পইচা একেলগতে ধাৰ মাৰিব নোৱাৰে ন'। যিহেতু পইচাটো বহুত বেছি আছিলে। এতিয়া কি হৈছে মানুহজনৰ মানে অ'- একো কৰিব নোৱাৰা অৱস্থা হৈছে। আকৌ সেই মানুহজনীও ইমান মানে ইমান ভাল নহয় মানে। মানুহ জনী অকমান অসুস্থ। তাৰ ফলত কি হৈছে, পইচাটো- পইচাৰ কাৰণে গোটেই হাহাকাৰ লাগি আছে।
উম - উম।
আকৌ মানুহজনৰ ওপৰত ইমান ধাৰ আছেই, আকৌ বেলেগৰ পৰাও ধাৰ ল'বলৈ মানুহ মানুহজনে ইচ্ছা প্ৰকাশ কৰা নাই। কাৰণ কি হৈছে, অ'- আজিকালি মানে মানুহৰ, উম- যি পইচা ল'লে মানে, সেই সেইখিনি পইচা আচলতে ধাৰ মাৰিব পৰা নাই। আকৌ তেওঁ ইখিনি পইচা কেনেকৈ ধাৰ মাৰিব? সেইকাৰণে সেইটো ভাবি-মেলি আ আকৌ মানুহে পইচাজনে- অ'- মানুহ এজনে আচলতে পইচা যি ধাৰ, ধাৰ। সেই ধাৰ লবলে আচলতে মানুহজনে
হয় - হয়। মই গম পাইছোঁ।
আৰু এনেকে ধমকিও দিছে, মানুহজনীয়ে যে পুলিচ কেচ দিম। তেনেকে - তেনেকে, তেনেকে কৈ মেলি মানুহজনক বহুত ধমকি দি আছে মানে।
হয়-হয় গম পাইছোঁ।
এতিয়া মানে অ মানুহজনৰ উপায় নাই তাৰ পিছত মানুহজনক বহুত অত্যাচাৰো কৰিলে আচল
অহ
শাৰীৰিক ভাৱেও অত্যাচাৰ কৰিলে, আকৌ মেণ্টেলিও অত্যাচাৰ কৰিলে। সেইকাৰণে মানে এতিয়া মানুহজনৰ লাষ্টত ওপা উপায় নাইকিয়া হৈ মানুহজনে আচলতে সেই-সেই পথটো আচলতে বাচি ললে সেই আহ, আত্মহত্যা আচলতে পথটো বাচি ললে। গতিকে আ এতিয়া বহুত দেখা গৈছে আচলতে মানুহবিলাকে কি কৰে সেই যিবিলাক ব্যক্তিগত, ব্যক্তিগত আচলতে লোন ব্যক্তিগত ব্যক্তিগত লোন নহয় আচলতে মানে ধাৰ। সেই ধাৰটো আচলতে মানে এতিয়া আমাৰ কমাব লাগে আচল আপুনি
হয় মই ভাবো কমাব লাগে বৰ্তমান বৰ্তমান সময়ত, বৰ্তমান সময়ত বেং বহুত সহায় কৰি থাকে। অ মই ভাবো সেই বেংক ৰ সহায়ত লৈ নিজৰ ওপৰি আহ যদি যিখিনি সমস্যা সেইখিনি সমাধান কৰাটো মই ভাল বুলি ভাবিম।
হয়-হয়, অহ সেইকাৰণে আচলতে আমি সেই আচলতে ইমান আচলতে মানে মানুহৰ পৰা আচলতে মানুহে ধাৰলৈ ইমান পইচা আনিব নালাগে।
আৰু কি কৰিব লাগে আচলতে আহ
সেইটো এটা ক্ৰাইমে হয়, মানে সেই এজনী মান-মানুহ
জনিয়ে আচলতে ই ইমান সোতত, ইমান সুতত আচলতে পইচা ধাৰ দিব নোৱাৰে গতিকে সেইটো আইন মন্ত দণ্ডনীয়-দণ্ডনীয় হয় নোৱৰে-নোৱাৰে দন্দনীয়। হয় নিশ্চয়।
হয়-হয়-হয় আচলতে পাছত বাৰু সেই মানুহজনীৰ ওপৰত পুলিচে তত্বাৱধান চলালে অ পুলিচ জনীক আহ জেললৈও নিছিলে অ গতিকে আমি আমি কি কৰিব লাগে এতিয়া মানে সেই লোনৰ ওপৰত আমি অকণমান ধ্যান দিব লাগে আমি আমি লোনটো আচলতে বেংকত বেংকৰ পৰা ল'ব লাগে আৰু অতি কম সুতত আচলতে আমি লোন লব লাগে আমি এনেকে ব্যক্তিগত হিচাপে আমি ইমান আচলতে আমাৰ লোণ লোৱাটো আমি প্ৰয়োজন বুলি নাভাবোঁ আচলতে হয় আচলতে লোণ লোণৰ প্ৰয়োজন আছে আচলতে আমি ধাৰ আচলতে ল'ব নালাগে ইমান সোতত নহয়নে অ আমি আচলতে অ সেই মানুহিলাক আচলতে অলপ সচা সজাগ কৰিব লাগে সেই ওপৰত যিহেতু অকল এনেকুৱা অকল এটাকছে নহয় আমাৰ বহুত বহুত জেগাত আমাৰ এনেকুৱা কেছ দে দেখা গৈছে বহুত মানুহে আচলতে আহ বহুত আচলতে এনেকে লোণ লোৱাত অসচেতন চৰি মানে ধাৰ লোৱাৰ পাছত কি হয় বহুত মানুহক আহ পিতাও দেখা গৈছে হয় বহুত বহুত মানুহক মাৰে বহুত বেয়াকৈ মাৰে আচলতে এইবিলাক আচলতে বহুত ৰিক্সি হয় আচলতে আমি সেইকাৰণে সেইবিলাকৰ প্ৰতি অকমান গুৰুত্ব দিয়াটো আচলতে দৰকাৰ
হয় নিশ্চয় দৰকাৰ
অ আপুনি এই বিষয়ে অকমান কওকচোন বাৰু এ আ
ধাৰ আচলতে ধাৰ ল'ব লাগে নে নালাগে তাৰ বিষয়ে অকমান কওকচোন অ বৰ্তমান সময়ত চৰকাৰে বহুতো সুবিধা সুবিধা কৰি দিছে মই ভাবো যিখিনি আহ আগৰ যুগত ব্যক্তিগত দুখ তেওঁলোক যি ঋণ তেওঁলোকক আমি মানে আহ তেওঁ বৰ্তমান সমহ আছে সমাজৰ মৰত সেইসকলক আমি বুজাই দিয়াটো উচিত যে অ আহ চৰকাৰী বা যিখিনি আমাৰ আহ স্থানীয়
ত
বেংকে সে বহুতো কম পৰিমমানতে ঋণ দিব সোতত ঋণ দিয়ে আমাক ঋণ লোৱা উচিত আমি সমাজৰ মাজত তাক এ প্ৰচলন ভাবে মানুহক জনাই দিয়টো উচিত বুলি মই ভাবো
উম উম হয় অ আপুনি ঠিকেই কৈছে তুমি ঠিকেই অ ঠিকেই কৈছা এতিয়া আমি আচলতে এই আচলতে আমি ব্য্ক্তিগত মানুহৰ পৰা ধাৰলৈ লোৱাত আচলতে আমি আহ বেংকৰ পৰা আমি চৰকাৰী ভাৱে ঋণ ললে আমি আচলতে অ বহুত সুবি সুবিধা লাভ কৰিম নহয়নে? অ গতিকে আমি আমি যাতে ইমান ধাৰ নলওঁ, ধাৰ ল'ব নালাগে, সেই বিষয়ে মানুহক জনাব লাগে আমি ধাৰটো অকণমান কমকৈ ল'ব লাগে। ল'লেও মানে অ', কম পৰিমাণে ল'ব লাগে। যাতে, এনে- এনেকুৱা হ'ব নালাগে যাতে মানে, মানুহ-মানুহজনে ধাৰ লোৱাৰ পাছত যাতে মানুহজনে লাষ্টত গৈ ঋণ পৰিশোধ, ধাৰ আচলতে পৰিশোধ কৰিব নোৱাৰে সেই তেনেকুৱাকৈ আছ আচলতে আমি অহ', ধাৰ লোৱাটো অনুচিত। উম সেইবাবে যিমান পাৰোঁ আমি বেংকৰ পৰা চবে ঋণ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব লাগে। গতিকৈ-গতিকৈ আজি আমি ঋণক ওপৰত অকমান থুলমূুলকৈ জানিলোঁ, গতিকে আশা কৰো আকৌ আকৌ-আকৌ এনেদৰে কথা পাতিবলৈ পাওঁ। অ', গতিকে আজিলৈ আহিছো ধন্যবাদ।